হয়, নমস্কাৰ আহ কওঁকচোন। আপোনাৰ খণ্ডত, হা মইে আছো। ঘৰতে অলপ খাই লৈ অ অকমান ৰেষ্ট লৈছো।
হয়, হয়। আপুনি এই কি বাৰু
হা
কি চিম ইউজ কৰে মোবাইলত।
অ' মোবাইলত মই এয়াৰটেলে ইউজ কৰোঁ।
হয় এয়াৰটেলৰ নেট নেটৱৰ্কটো ঠিকে আছেনে।
নেটৱৰ্কটো ঠিকে আছে নাছে বুলি ক'ব পাৰিও ন কি কেতিয়াবা অকণমান ডিষ্টাৰ্ব দিয়ে যেতিয়া মানে ভিতৰুৱা অঞ্চলত গাঁৱত যাব তেতিয়া অলপমান অসুবিধাত দিয়ে, তোমাৰ?
মোৰো ঠিকেই আছে মানে মই বেলেগ চিম ইউজ কৰোঁ। জিঅ' মই ইউজ কৰো। সেইটো আ আপুনি চেঞ্জ কৰিব বিচাৰে নেকি?
হয় মই চেঞজ কৰিব মানে বিছাৰিছিলো কেনেকে চেঞ্জ কৰে আপুনি ক'বচোন তাৰে নিয়মটো।
হয় হয় সেইটো চেঞ্জ কৰিব বেছি নালাগে একো দোকানত গৈ পেলাই বা অফিচত গৈ পেলাই এ চেঞ্জ কৰিবলৈ হয় কৈ দিলে তেনেকৈ চেঞ্জ কৰি দিব জাষ্ট নাম্বাৰটো এিকে থাকিব চিমখন চেঞ্জ হৈ যাব আপোনাৰ। তেওঁলোকে দি দিব তাৰ পৰা।
এদিনতে হয়নে নে এসপ্ত কিবা লাগে?
এদিনতে এদিনতে হ
হয় হয় আপুনি কৰি পাইছে নে কেতিয়াবা?
হয় হয় হয় মই কৰি পাইছিলো মোৰ এই বি এছ এন এল নেটৱৰ্কটোতো এতিয়াতো বেয়া আগতেতো ভাল আছিলে আগৰ দিনত তাৰপিছত এতিয়া ফৰ জি ফৰ জি হও তেতিয়া বি এ এন এল নেটৰ্ তেতিয়া টু জি থ্ৰী জি আছিলে তেতিয়া মই সেই বি এছ এন এল চিমখন এয়া এয়াৰটেললৈ আপলোড কৰিছিলো। পিছত যেতিয়া এয়াৰটেলৰ নেটৱৰ্ক ফাইভ জি আহিলে ইয়াত জিঅ'ৰ তেতিয়া এয়াৰটেল চিমখন আকৌ মই জিঅ'লৈ কনভাৰ্ট কৰিলো।
হয় হয় মই তেনেকে হয় মই তেনেকেবাৰ এবাৰু কৰা নাই মোৰ আগতে সেই বহুত আগতে এঘাৰ চনত এয়াৰচেল আছিল। তাৰপিছত‌ ভোদাফোন আছিল তাৰপিছত লাষ্ট সময়ত মই আৰু আইডিয়া এটা যে আছিলে আগতে ৰিলায়েন্ঞ্চ বুলি
হয় হয়।
সেইটো লৈছিলোঁ তাৰপিছত বি এছ এন এল এইবাৰ লাষ্ট মই ল'লোঁ এয়াৰটেল এয়াৰটেলটো অলপ মানে যিটো বৰষুণ দিলে বতৰ বেয়া হ'লে অকমান মানে হেৰি দিয়ে অ', ডিষ্টাৰ্ব দিয়ে হেৰি টো নেটৱৰ্কটো আৰু তেনেকে মানে চুইচ অফ কৰা হয়।
হয়।
সেইটো কাৰণে আৰু উ মানে তেনেকে আৰু আৰু এখনেই চিম যিহেতু অকমান তেনেকুৱা অলপ মান সেই আৰু দুখন চিম হলে অলপ ভাল। হেৰি কৰা যায়।
হয় মই মই এয়াৰটেল আৰু জিঅ' দু খন ইউচ কৰো সেইটোকৰণে এয়াৰটেলৰ নেটৱৰ্কটো মনে অলপ মা মান শ্ল' দেখাই অলপ মানে লেহেমীয়াকৈ হয়, হয় অকণ উম গতিতটো অকণ কম হয় গতি মেলি
হয়, হয় আৰু মই নাজানো ভালকে। এইবাৰ জানিলো আজি যিটো আপুনি ক'লে কথাটো।
হয়।
ময়ো এইটোৱে ল'ব লাগিব আপুনি কি ক'লে এইটো ভোডাফোন বুলি ক'লে নেকি।
নাই, নাই, জিঅ' জিঅ'।
জিঅ' মই জিঅ'টো মানে চেষ্টা কৰিম ল ব কেনেকে লয় হয়।
এতিয়া জিঅ'টো ফাইভ জি হৈ যোৱাৰ কাৰণেতো মানে আপোনাৰ এক মিনিটৰ যিটো আগতে লাগিছিলে ফৰজি হওঁতে কিবা বস্তু আপোনাৰ ডাউনলোড হওঁতো এতিয়া এক ছেকেণ্ডত হৈ যায় তেনেকুৱা নিচিনা হৈ যায়।
হয় ফাইভ জি আজিকালি ফাইভ জি হ'ল নেকি?
হয়, হয় আজি
হয়, অ' মোৰ নাই ফাইভ জি ল'ব পৰা নাই হেণ্ড ছেট মোবাইলটো যিটো ভালে আছে।
হয়।
মানে তেনেকে অলপ বেয়া হলে ল'ম আৰু ফাইভ জিৰ কথা ভবা নাই লৈ লম।
হয়।
আপুনি ফাইভ জি ব্যৱহাৰ কৰে নেকি?
হয়, কি কলে আকৌ এবাৰ ক'ব?
ফাইভ জি ব্যৱহাৰ কৰে নেকি? হয় আৰু মেমৰি কাৰ্ড লগাই নে নলগাই?
মেমৰি কাৰ্ড নাই নাই। এইখন মই লগোৱা নাই, এক্সট্ৰা যিখন এছ ডি কাৰ্ড হয় আৰু।
হয় হয় আজিকালি উম উ লগোৱা বহুতে শুনিছো, নলগাই আজিকালি আৰু। আগৰ দৰে নাই তেনেকুৱা।
কিন্তু ফাইভ জি হোৱাৰ পৰাও অলপ অসুবিধাৰ সন্মুখীন হৈছে যেনেকে আপোনাৰ চৰাই-চিৰিকতিয়ে হওঁক চৰাই-চিৰিকতিয়ে হওঁক বা যিকোনো হেৰি মানৱ সভ্যতা উন্নয়ন হৈছে। যদিও মানে পশু-পক্ষীৰ ক্ষেত্ৰত কিছু অলপ অসুবিধা হেৰি কৰিছে দেখা যোৱা গৈছে। তেনেকুৱা কিন্তু হ'ব নালাগে কিন্তু জাপান দেশত এতিয়া বোলে মই শুনামতে টেন জি চলি আছে তেনেকুৱা নিচিনাও কথা।
মানে কি এইটো?
মানে আমি যেনেকে এতিয়া ফৰ জি ফাইভ, থ্ৰী জি, ফ'ৰ জি, ফাইভ জি চলি আহিছে তেনেকে জাপানত জাপানত টেন জি চলি আছে।
তেন জি চলি আছে নেকি? আচৰিত দে মই আজি শুনিলো।
অ' সেইটোৱেই আচৰিত কথাই সিলাক তেনেকুৱা।
তেতিয়াহ'লে সেইটোতো আৰু
আৰু অ', সেইটো কাৰণেতো আমাৰ সেইবিলাক উন্নত দেশ।
হয় হয় আৰু কি বুলি কয়? আমাৰ ইয়াতে আহঁতে আহঁতে আৰু আমি কিজান বুঢ়াই হ'ম আৰু সময় লাগিব।
সেইটোৱেই কিন্তু যি হয় কওঁক।
তাহাঁতৰ ভাল মানে এ আৰ্থিক দিশত হওঁক বাণিজ্যিক ক্ষেত্ৰত হওঁক আগবঢ়া হয়নে? আৰু আমাৰ আমাৰ মানুহখিনি তাৰ মানে ক'বলৈ গ'লে বহুত কপি কৰে আৰু ব পিছত পৰা অলপ কিছু ক্ষেত্ৰত হয় সেইটোত। ধৰ্ম কৰে আমাৰ মানুহেই বেছি।
হয় হয়।
হয়নে, তেনেকুৱা কি কব খুজিছিলে আপুনি?
অ', এ যিমানেই মানে উন্নতি নহওঁক মানে কি ভাৰতখনো কিন্তু এতিয়া পিছ পৰি থকা নাই। তেনেকুৱা নিচিনায়ে হয়, অ', এতিয়া হওক এ আই হওক বা যিকোনো ক্ষেত্ৰত ৱেপনচ মানে অস্ত্ৰোপচাৰৰ কাৰণেই হওঁক।
আপুনি এ এয়া এ আইটো ফটো ভিডিঅ' বনাব জানে নেকি আপুনি?
নাই নাই, মই সেইটোৰ ওপৰত
হয়, হয়, হয়, যদি আপুনি জানে, মই আপোনাৰ পৰা কিছু অলপ শিকাই শিকিলোঁ হয় শিকি কিনে অলপ হয়। যদি জানে তেনেকুৱা মানে পোৱা নাই কোনে জানে।
হয় আৰু এৱাই এ আই টো আহিছিল ভাল কাৰণে ইউজ কৰিলে ভাল কিন্তু বেয়া কাৰণে ইউজ কৰি বহুত অসুবিধাৰ সন্মুখীন হৈছে বহুত মানুহ।
হয় ঠিক কৈছে আৰু চব দিশতে ভাল বেয়া মানে আছে। টো ভাল বেয়া আছে হয়। সেইটোৱে আৰু আজিকালিনো ক'ত মানে মানুহেতো অকণমান হ'লেও বেয়াটো কৰিবই।
হয় কৰেই কিন্তু কৰিবই এক
কৰিব নালাগে হয় নালাগে। এক শ্ৰেণী মানুহে নকৰে আৰু এক শ্ৰেণী মানুহে কৰে, কৰে মানে তাহাঁতৰ বিশেষ বেলেগ কাম নাই টোৱে কাম‌ তাহাৰ।
হয় মানে তেওঁলোকৰ মানে মানসিকতাই তেনেকুৱা।
হয় মানসিকতা তেনেকুৱা, তেনেকুৱা হ'ব নালাগে।
নালাগে আৰু সকলো বস্তুৰে ভাল বেয়া দুইটা দিশেই আছে কিন্তু
ভাল বেয়া।
ভাল ভালতো ল'ব লাগে বেয়া টো এ এৰি চলিব লাগে তেতিয়া সকলোৰে কাৰণে ভাল। সকলোৰে কাৰণে ভাল আৰু-আৰু এনেকুৱাও হয় যদি বোলে বেয়াখিনি না-নেদেখে তেন্তে ভাল খিনিক চিনাকি কৰি দিবলৈও টান হব সেনেকুৱা নিচিনাও ক
হয়, হয়, হয়, ঠিক কৈছে মানে দুয়টাই আমাক লাগিব। কিন্তু লাগিব কিন্তু বেয়া টো মানুহৰ ওপৰত প্ৰয়োগ কৰাটো সেইটো উচিত নহয়। এনেকুৱা হয় আৰু আপুনি এতিয়াতো ভাত কি কি খাব আজি ৰান্ধিব?
আজি ভাত বনাম দালি আলু ভাজি সয়াই বনাই পেলাই খাম আৰু দেৰিকে অলপ।
অ', ঠিকে আছে আৰু আপুনি কিমান টকাৰ নেটটো পায়তো আপুনি কিমান টকাৰ হেৰি কৰে ৰিচাৰ্জ কৰে আদি।
অ', মই তিনিশ পঞ্চাশ টকা মানে থ্ৰী-তিনিশ ঊন পঞ্চাছ টকা কৰিলে আনলিমিটেড যিমান মই ব্যৱহাৰ নকৰো আপোনাৰ এক মাহ মানে আঠাইছ দিন চলি যায় আৰু।
চল্লিছে অ', মানে চাৰে তিনিশ
চাৰে তিনিশ চাৰে তিনিশ।
হয় তাকেতো আগতে আছিলে ওৱান নাইন দিনেই নাছিলে নহয়।
অ', এই প্ৰত্যেক বাৰে বহাই বহাই বঢ়াই বঢ়াই এতিয়া শেষ তিনিশ পঞ্চাশ টকা হৈছেগৈ।
মোৰ এটা আইডিয়া বেছিকে ভৰালে অকমান ভাল নেকি।
অ', কি কটাামান দিন কটামান দিন কম বা মানে বিশেষ একো কোম্পেনীয়ে নিজৰ লোকচান কৰি মানুহক কেতিয়াও হেল্প মানে সহায় নকৰে সেই টো মই গোটেই খেল দাঁ তাই মানে ইয়াৰ কেলকুলেটৰ কৰি চাইছিলোঁ যিমান এডি দিনত যিমান মই ইউজ কৰোঁ মানে হাজাৰ টকীয়া ৰিচাৰ্জ হাজাৰ টকীয়া ৰিচাৰ্জটো কৰিলোঁ এ সিমানেই পৰেহি খুব বেছি চাৰি-পাঁচ দিনৰ দি দিফাৰেঞ্চ এটা।
হয় নেকি? আজি কালি এক্সা নেত পা পায় নে নাপায়?
এই ভৰাবলৈ পায়।
ভৰাবলৈ পায় ন? কিমান পায় আজিকালি? মই ভৰোৱা নাই কোনো দিনো। আগতে ভৰাইছিলো। হয় কি ক'লে? চিমখনৰ ওপৰত নিৰ্ভৰ
হয়, মানে এতিয়া এয়াৰটেল এয়াৰটেল চিমখনৰ কাৰণে এক জি বি হেৰি টকা বাইশ টকা। বাইশ টকা আহ আৰু এইখন যি জিঅ'খনৰ কাৰণে ঊনৈশ টকা তেনেকুৱা নিচিনা অ চৰি চৰি।
আপুনি ইয়াৰ বিষয়ে হয় হয়। ইয়াৰ বিষয়ৰ ওপৰত আপুনি এ জানে তাৰমানে ন? ৰ বিষয়ৰওৰত কিবা ভালেখিনি জ্ঞান আছে। ঠিক আছে, তেনেহ'লে এতিয়া মানে ৰাখিলোঁ।
অঁ অঁ ঠিক আছে, বাৰু দিয়ক।